অ',
ভাল, তোৰ?
আছো', ময়ো এনে, কি কৰি আছা এতিয়া?
এ এনেই বহি আছো ৰ ইমান গৰম দিছে
পিছত খোৱা লোৱা
উম', খালো, তই খালি?
উম', ময়ো খালো খালো তাকে
বাকী ব্যস্ত আছা নেকি?
ব্যস্ত বৰ্তমান নাই বাৰু, কচোন?
অ', এয়া মানে কি আৰু এনে ব্যস্ত নাই যদি অলপ কথা পাতিম? ত', আ', - মানে এতিয়া ধৰ এতিয়া ধৰ আমাৰ গোটেই চব বিলাক বস্তু আধুনিক হৈ গৈছে মানে ইমান আধুনিকতা আহে গৈছে না, আ', ত', আধুনিকতাৰ কাৰণে ধৰ কিমান খিনি পৰিৱৰ্তন হ'ল? হয়নে কিন্তু আহ ক', - ক', এতিয়া আধুনিকতাৰ কিছুমান ভাল মানে বহুত ভাল সেয়াও হৈছে আৰু কিছুমান বেয়াও হৈ আহিছে
উম',
তাৰে কিবা কবি নেকি?
এতিয়া আধুনিকতা বুলি ক'বা গ'লে আধুনি মানে আধুনিকতা বুলিয়ে নহয় সকলো বস্তুৰে আম জানোৱেই যে ইতিবাচক ইতিবাচক দুটা মানে দিশ থাকে এতিয়া মানে আধুনিকতাৰো ইতিবাচক দিশো আছে নেতিবাচক দিশো আছে। এতিয়া যদি আমি ইতিবাচক দিশ চাব যাওঁ গ'লে মানে এনেকুৱা হৈছে যে চব বস্তুটো আধুনিকতা আহাত মানুহৰ মানে সময়ৰ মানে বহুত লঘো হৈছে ন অকণমান সময়তে বহুত কাম হোৱা হৈচি। তাৰপিছত মানে এ দ দহ দহজন মানুহৰ কাম এজন মানুহেো কৰিব পৰা হৈ গৈছিল। এতিয়া ধৰ আগতে আমাৰ ককাহত হতৰ দিনত বা দেউতাহঁতৰ দিনত খেতি বাতি কৰোতে আমি এ গৰুৰে হাল বাই কিবা মৰণা মাৰি বহুত কষ্ট আছিল এইবিলাক। কিন্তু এতিয়া খেতি কৰাৰ কাৰণে আধুনিক আধুনিক সজুলি আহি গৈছে বঢ়িয়াকে। মানে কম সময়ৰ ভিতৰতে খেতিত সেইখিনিও কাম হৈ যায় তাৰপিছত ইফালে এতিয়াতো আধুনিক বুলি ক'লে টো নতুনকে কম্পিউটাৰ বুলি ক'লে নহ'ব ফোনটো আছে হাতত।
উম।
এতি ফোনতে হয় সকলো কামখিনি আমাৰ হৈ যায়, কিন্তু আৰু কিছুমান ক্ষেত্ৰত ক'ব গ'লে ফোনটোৱে মানুহক আধুনিকতাৰ দিশৰ ফালে লৈ গৈছে যদিও মানে কিছুমানে আকৌ আধুনিকতা তাৰ মানে আঁৰত লুকাই পেলাই নিজকে কিছুমান অকৰণীয় কামত মানে ব্যস্ত
ব্যস্ত কৰিছে অ সেইটোৱে কিন্তু আকৌ আধুনিকতাৰ কাৰণে এতিয়া ন নতুন নতুন ধৰ তোৰ আগতে বেংকত মানুহ বিলাকে যায় কেনে বা বেংকত অ লাইন পাতি আছিল বহুত সময় নষ্ট হৈছিল মানে বেংকত যাব লাগিলে এতিয়া একদিন ধৰ মানে একদিন সময় এটা উলিয়াই গোটেই এক দিনৰ কাৰণে গোতেই যাবই লাগে। কাৰণ কি কিমান লাইন হয় ঠিক ত নাই। কিন্তু আজি কালি ধৰ ডিজিটেল পেমেণ্ট হক এনেকোৱা ধৰণৰ কিছুমান পেমেণ্ট বিলাক ওলাইছে, ত তাৰ কাৰণে মানুহে ঘৰতে বহি য'তে নাথাকক দেশৰ বিভিন্ন ঠাইত বহিও সেই মানুহটোৰ মানে পইচা লাগিলে দিবা পাৰে, সেইটো এটা ভাল হৈছে।
অ এতিয়া সেইটোতো ভালেই। তি আধুনিকতা বুলি'লে এতিয়া কলে ই পি আই চিষ্টেম এতিয়া মানে আমাৰ ভাৰত আহিল নতুনকে, ইউ পি আই তাৰ মানে মানুহৰ বেংকত যায় লাইন পাতি পইচা নোলালেও হব পইচা নথলেও হ'ব এতিয়া ইউ পি আইৰ দ্বাৰ মানে পইচাৰ ইফালৰ পৰা সিফালে পঠাব পৰা আনিব পৰা স বস্তুোৱে
অ সেইটোৱে আৰু এতিয়া তই আগতে পষ্ট অফিচ হত মানে আগতে যেতিয়া পষ্ট অফিচ ওলাইছিল ত পষ্ট অফিচত মানুহ বিলাকে লে মানে যিটো চিঠি লিখে চিঠি লিখি পষ্ট বক্সত দিবা লাগে। গে দি কেনে আক অ যিটো আমাৰ কি বুলি কম দা ডাকোৱাল আছে সেই ডকোৱালজনে লৈ যায় লৈ যায় পষ্ট অফিচত যিয়ে অফিচৰ পৰা আকৌ যিখিনি জোগাত লৈ যায় মানে সেইখিনি সময় এটাত তোমাৰ এসপ্তাহৰ টাইম মানে এখন ডিষ্ট্ৰিকত এখন জিলাত হ'লে কথা নাই কিন্তু বেলেগ যদি জিলালৈ যাব লাগে অ এসপ্তাহ লাগি যায় ত' সেই কাৰণে এটা উম এসপ্তাহৰ টাইম এটা বহুত দীঘলীয়া টাইম হৈ যায়। সেইটো এটা অ সেইটো এটা ভাল হৈছে আৰু মই এইটো কথা ভাবো যে আগৰ দিনত ধৰ যিবিলাক মানে পুলিচত চাকৰি কৰা বা যিবিলাকে চাকৰি স বেলেগত কাম কৰিব যায় ন ঘৰত কিবা হলি তেওঁলোকৰ ঘৰত যদি কিবা এটা মানে হয় আৰু পতকে কিন্তু তেওঁলোকক সেই মাত খবৰ দিবলে মানে দিগদাৰ হৈ গৈছিল ভাবচোন ধৰ ঘৰত কিবা এটা কাৰোবাৰ বেমাৰ হৈচি আৰু সবাৰ চিৰিয়াচ হৈ আছে আৰু কিন্তু সেইখিনি সময়ত যদি সেই মানুহটোক লাগা হয় কিন্তু সেই মানুহটোক চিঠি লিখি দিয়ালে আকৌ সেই মানুহজনে পোৱালে পোৱাৰ পিছত আকৌ ঘূৰি আহালে কাৰণ আগৰ দিনা তেনেকুৱা আমাৰ এৰ'প্লেন হওক এইবিলাকতো নাছিল
নাছিল -নাছিলো।
ট্ৰেন চেন থাকিলেও তিন দিন চাৰ দিন লাগে। দেই যদি অসমৰ বাহিৰত আছে অ ত' সেনেকুৱা ধৰণৰ যদি সেইগিলা আছে মানে কিমান এটা কষ্টকৰ দিন ভোগ কৰিব লগা আছিল মানুহে
সেইটোটো এতিয়া মানে এতিয়া সেইটোৰ জৰিয়তে তিয়া মানে আজিকালি যিখিনি মানে পৰিয়ালৰ পৰা লোক মানে দূৰত থাকে সিহঁত অকল হৈ থাকে কিন্তু এতিয়া ফোনতটো হৈ থাকিলে মানে ভিডিঅ কল হওঁক মানে ফোন কলে অনবৰতে লাগি থাকিব। পৰিমাণৰ ঘৰত থকাৰ নিচিনা লাগি থাকে
অ ঘৰত থকা
অ আৰু এইফালে এই এতিয়া মানে আধুনিকতা অনাৰ কাৰণে চৰকাৰে বহুত পদক্ষেপ লৈছে এতিয়া ডিজিটেল ইণ্ডিয়া মানে এইটো যিটো ওচৰ আনিছিল
উম উম আৰু আজিকালি ইলেক্ট্ৰিচিটিক বাছ ওলাইছে বা বিভিন্ন ধৰণৰ অ উম- উম আৰু সেই অ ক আৰু ইলেক্ট্ৰিক বাছ ওলোৱা কাৰণটো ভালো হৈছিল যে ধৰ আমাৰ যিটো অ প্ৰদূষণ সেইটো অলপ কমি আহিব বুলি ভাবো মানুহ বিলাকে যদি বুজি পায় আৰু কাৰণ ৰাজহুৱা যিখিনি যিমানে ৰাজ ৰাজহুৱা যান বাহন ব্যৱহাৰ কৰিব সি মানে আমাৰ কাৰণেই ভাল।
সেইটোয়ে- সেইটোয়ে এতিয়া আগত এতিয়া এনেকুৱা আছিল ক মানে বহুত পুৰণি সম্পদ আৰু আমাৰ দেউতাহৰ দিনত পৰীক্ষাৰোৱা ৰিজাল্ট ওলাব লাগে গানি স্কুল কলেজত মানে নটিচ নটিচ বৰ্ড মাৰে তাতে মানে য ভিৰ লাগি কিন্তু আৰু কিছুমান যিখিনি মানে অকমান জানা আছিল বা অলপ পইচা হাতত আছিল সিহঁতে অনলাইনৰ কিছুমান এখন দুখনে আছিল মানে চহৰত আকো গাঁওৰ চোন নাছিলে চহৰ এখন দুখন ক'বাত মানে গণিব পৰাকে অনলাইন দোকান আছিলে তাতে মানুহে যায় লাইন পাতি পাতি নিজৰ মানে যিটো পৰীক্ষাৰ ফলাফল হয় সেইটো চাব লগা হয় কিন্তু আজিকালি সেনেকুৱা কোনো এ কথাই নাহে মানে নিজৰ ঘৰতে বহিয়ে সময়ত ফোনটো ওলাই চালে মানে গমে পাই যা ব
অ সেই সেইটোৱে আজিকালি গোটেইখিনিত পোৱাই যায়
তা বুলি কওতে আধুনিকতাতো আহিছে আমাৰ গোটেইখিনি মানুহে সহজ হৈছে বহুখিনি দিশে মানে ভাল হৈছে। এতিয়া আগুৱাই গৈছে গোটেই অসমখনৰ তথা অসমখনৰ লগতে ভাৰতখনো কিন্তু লগতে এইটোও চাব লাগিব যে আধুনিকতাৰ হ্ৰাসত পৰি মানুহখিনি মানে নিজৰ সভ্যতা সংস্কৃতিক মানে এ আওকাণ নকৰে আৰু সেইটোৱে
অ অ সেইটোয়ে আৰু এতিয়া আধুনিক কতাত যে তই যে ক'ল ধৰ মোবাইলত ভিডিঅ' কল কৰিব বুলি আগতেই আমাৰ যিটো ভিডিঅ'কল আমাৰ সৰু আমি সৰু থাকোতে মানে মই সৰু থাকোতে এই যিটো আমাৰ মোবাইল ফোন ইমান নাছিল ত নোহোৱাৰ কাৰণে আমাৰ যিটো গৰমৰ বন্ধ দি লে মামাহতৰ ঘৰত যোৱা উৎসাহ বা যিখিনি মানে আনন্দ লাগি থাকে সেই আনন্দটো আজিকালি নাই কাৰণ আজিকালি আমি অ অনবৰতে আমি সেই্ ব বস্তুো মানে ফোনত কথা পাতি বা খবৰ লৈ থাকিব পাৰো না ত সেই উৎসাহ যিটো আগৰ যিটো উ উচ্ছা আছিলে উচ্ছাতো নোহোৱা হৈ গৈছে
তে ঠিক কথা কৈছা আৰু আগতে অ অ আৰু আগতে এইটো মানে ক'ৰবাত যাব লগা হলে ৰেলৰ টিকট হওক এৰোপ্লেন টিকেট হওক তাতে মানে একদম লাইন পাতি পাতি যাব লাগে ষ্টেচনত যায় এয়াৰপৰ্তত যায় তেতিয়া মানে আইনযোগে মানে ঘৰতে বহি আহি চব কৰি ল'ব পাৰি ইফালে আৰু নিজৰ যিখিনি এয়া আগতে মানে এয়াৰপৰ্ট এনেকুৱা আছিল যি সোমাওঁতে নিজৰ আধাৰ বা নিজৰ কিবা আইডেনটিতি প্ৰুভ দেখাব লগে যিতিয়া সোমাওতে দেখাব লাগে লগতে
অ লাগে লাগে।
পাতি পাতি হয় এ সোমাওতে এইটো আজিকালি মানে ডি জি এটা নামৰ এইটো এ এপটো এটা আহিছিলে সেইটোৰূপে মানে একো দেখাব নালাগে চেকিন কৰিনে সোমাই গলেই হ'ল আৰু।
অ অ অ অ অ এ কিন্তু নতুন ইন্টাৰনেট বা ইমান আধুনিকতা অহাৰ পিছত এই যিবিলাক সৰু ল'ৰা ছোৱালী আছে যিখিনি নতুন প্ৰজন্মৰ মানে এতিয়া হৈ আছে আৰু সেইবিলাকৰ কিন্তু মানে ইমান প্ৰভাৱ পৰিছে সেই তেওঁলোকে আগৰ দিনত যেনেকে আমি বাহিৰত ওলাই অলপ খেলিব বা গৈছিলো গধূলি সময়ত সেইবিলাক সেইবিলাক একদম কমি গৈছে মানে কি আৰু মানসিক স্বাস্থ্য বা মানসিক স্বাস্থ্য ভালে থাকিব। কাৰণে আচলতে সৰু ল'ৰা ছোৱালীক খেলিব দিবৰ মানে ভাল নহ দিব লাগে।
এ মানসিক অ মানসিক স্বাস্থ্য বুলিয়ে নহয় শাৰীৰিক স্বাস্থ্যও মানুহ ল'ৰা ছোৱালী ভাল হ'ব লাগিব এতিয়া সৰুতে আমি খেলিছিলো তেতিয়া মানে আমি ওলাই যাওঁতে অকণমান পৰিলে দুখ পালে মানে আমাৰ বডীফিম মানে দেহটো মানে হেখিনি ভাল কৰিব উৎপাজন কক্ষমতা মানে নিজে অৰ্জন কৰি লৈছে কিন্তু আজিকালি যিখিনি ল'ৰা ছোৱালী আছে মানে অলপতে মানে সিহঁত বেমাৰ
বেমাৰ হয় আৰু অ বেমাৰ হয় আৰু ডক্তৰ তাত মানে কিবা এটা সৰু হ'লেও ডক্তৰ বা মাক দেউতাক সেইটোৱে আৰু আজিকালি ল'ৰা ছোৱালীয়ে আমি যেনেকে মাটিত খেলিছিলো বা দি ভাত বনাইছিলো মোৰ মানে মনত আছে আৰু কিন্তু আজিকালি সৰু ল'ৰা ছোৱালী ঘৰৰ ভিতৰতে ক'লে আৰু আগতে এতিয়া ধৰা আমাৰ গাঁৱৰ যিবিলাক অ ল'ৰা ছোৱালী আছে সৰু আমাৰ লগৰ সেইবিলাকৰ লগত খেলিছিলো। কিন্তু আজিকালি ঘৰতে অকলে থাকে মানে সেই অকলে থাকিনো কি কৰিব মোবাইলটোকে চাইছে। মাকে কিবা ব্যস্ত হৈ আছে মোবাইলটোকে চাইছে সেই মোবাইল টো চোৱাৰ কাৰণেও বহুত মানে ধৰ সৰুৰ পৰাই চকুৰ অসুখ হৈছিল বহুত ল'ৰা ছোৱালী বিলাক।
সেইটোয়ে আৰু আজিকালি দেখা দেখা যায়। যিখিনি অসমীয়া নাৰী বা অসমীয়া বোৱাৰী বিলগ আছে তেওঁলোকে মানে ৰেলত বেছিকে সোমায় পৰি কিনে নিজৰ জাতীয় সাজ পছাক বাদ দি মানে মানে এ পশ্চিমীয়া সাজ পোছাক খিনি পৰিধান কৰি নিজকে মানে সেইটো ভাল নহয় এতিয়া মানে যদি ইনষ্টাগ্ৰাম হওঁক ফেচবুক হওক এইবিলাকত নিজকে যদি কৰে ভালকে কৰ মানে নিজৰ বাচ্ছাটোৱে ভালকে গান গাই না- সেইবিলকত মানে ভিডিঅ' কৰি আপলোড কৰক যাতে ৰাইজে দেখে আৰু বাচ্ছা এখন নতুনকৈ ষ্টেজ বা মানুহৰ মানে অ এই মৰম পাও যত ক'ত ভুল হৈছে ক'ত শুদ্ধ হৈছে মানুহখিনি আাঙুলিাই দিব পাৰে সেইবাৰক মানে নিজৰ কাম খিনি মানে লগালে ভাল আগুৱাই যাব পাৰি কিন্তু মাক বিলাকে কিন্তু আজিকালি কিছুমান মানে নকৰিবলগীয়া কামতহে মানে বেছি
অ অ সেইটোৱে সেইটোৱে আৰু আজিকালি এতিয়া আমাৰ দিনত আমি মানে চব খাইছিলো খাইছিলো মানে কি আৰু ঘৰতে বস্তু খিনি পাইছিলো। আৰু আজিকালি আজিকালি গছেই নাই ঘৰত এতিয়া গছ গছনি ৰুব মাটিয়ে নাই। কাৰণ সেই মাটি খিনিত ঘৰে বনাই দিছে গোটেই খিনি ঘৰে আৰু আজিকালি। চহৰৰ জাগাত ক'ব গ'লে ভালেই হৈছে যে ঘৰ বনাই ভাড়া দিছো কিন্তু সেই যে মাটিখিনি নাই বা আগতে যিখিনি সেউজীয়া পৰিৱেশেৰে আৱৰি আছিল সেই বস্তুতটো নাই আচলতে
উম তাকেতো ঠিকে কৈছা এইটো এ তাকে এতিয়া মানে আধুনিকতা আহিছে আহক আৰু মানে দেশখন আগুৱাই যাওক মানুহখিনি আগুৱাই যাওক। কিন্তু সেই হিচাপে মানে আধুনিক
অ আগৰ আগৰ যিটো আমাৰ সং অ অ আ আগৰ যিটো আমাৰ সংস্কৃতি বা আমি যিটো লৈ কেনে জীয়াই আছো সেইটো আচলতে পাহাৰব নাল
অ সেইটোও পহৰিব নালাগে। মানে আধুনিকতাৰ লগতে মানে আজিকালি আমাৰ লৈ ে বিশ্বায়ন স গোটেইখিনি মানুহ আকোৱালী লওক আগুৱাই যাওক কিদৰে নিজকে স্বলম্বী কৰিব পাৰি কিমাৰ নিজৰ যিখিন নিজস্বৰ মানে ঐৰি নিদিলে হল আৰু দেই
অ সেইটোৱেই সেইটোৱেই সেইটোৱেই আমাৰ বহুতে পশ্চিমীয়া সংস্কৃতি মানে এতিয়া ধৰ লৈ আছে কিন্তু আমাৰ নিজৰ যিটো সংস্কৃতি সেই যটো চাদৰ মেখেলাক চাদৰ মেখেলা হিচাপে পিন্ধে বহুতে বহুত ব মানে বেলেগ ধৰণেও পিন্ধ পিন্ধি থকা মই দেখা পাইছো ত সেই আৰু নিজৰ সংস্কৃতিতটো যাতে এ বেয়া হৈ না যায় বা ভৱিষ্যতত নতুন প্ৰজন্ম বিলাকক আমি যাতে ক'ব পাৰো যে এইটো আমাৰ সংস্কৃতি বা আমাৰ এইখিনি স সূজা
উম উম থিক কৰিছা তাকে বাৰু
দে পিছে কথা পাতি ভাল লাগিল
অ বাৰু কথা পাতি ভাল লাগিল বহুত খিনি শিকিব পাৰিলো দিয়া বাৰু
অ